হেল্ল'।
হেল্ল, ' আহ আহ শুনিছো শুনিছো।
অ কি কৰিছ, অ শুনিছো শুনিছো অ।
অ। এয়া, অলপ বহিছো আজৰি বিজৰি হৈ পেলাই। তুমি কি কৰিছা।
এ মই অকমান মহ। অকমান পাচলি কাটি চাচলি কাটি আজৰি হৈ পেলাই, তাৰ পিছত ত মই বোলো ফোন এটা কৰো, এইবিলাকত লাগি থাকোতেই গৈছে নহয়।
ভালে কৰিছা সেইদিন কৰাও নাই ন।
তাকে, তাকে নিজেহে অকলে অকলে কৰি থাকিব লাগে সেইটো কাৰণে দিগদাৰে হৈছে আৰু।
বৰ দিগদাৰ, অকলশৰীয়া হলে দিগদাৰেই।
দিগদাৰ তাতে বৰষুণৰ বতৰ।
বৰষুণো পৰি আছে ন।
উম সেইটোৱে আৰু দিগদাৰ।
উম। বৰষুণ আজি ইয়াতো আগবেলা অকমান ক্ষিন খিনাইছিলে। ডাঙৰ বৰষুণ নহয় পিছে।
অ।
উওম।
সেইটোৱেই, বৰষুণতটো মানে এনি টাইম দিয়ে আছে দিয়ে আছে।
উম, নাই তাতে এতিয়া হেৰি যে আমতিছো আৰু, ক আগতে কোৱা কাৰণে কৈছো চোৱা বুলি এনিনো চোৱা বুলি কথা নাই বাৰু।
হেৰি কাৰণে বৰষুণ দি আছে যেন।
সাত, সাতৰ কাৰণে অ ছিজনে হয় এইটো এইটো ছিজনত, খেতিয়কৰ কাৰণে ভাল আৰু এইটো ছিজনেই আমাৰ অসমৰ
দি, সেয়াই আৰু সেইটোতো লাগিবই নহলে মানুহৰ কিমান অসুবিধা হ'ব।
সেইটোৱেটো।
আৰু এইত এই- কিদিনত পৰি পেলাই আকৌ পিছত নপৰিলেহে ডাঙৰ কথা হ'ব।
কেতিয়াবা আক হয়। যেতিয়া মাটি বাৰী ৰুবৰ সময়ত জুতি লগাই লয়, তেতিয়া আকৌ বৰষুণ লাগে।
অ তেনেকুৱাত আকৌ এই মাটি খিনি বৰ দিগদাৰ হৈ যায় কিন্তু দেই। মানে আমি নি-
অঁ'
অঁ একদম মাত মাটি ফাট মেলি যায় নহয়।
অ কিচ কেতিয়াবা হয় কিন্তু, তেনেকুৱা।
অঁ'
কেতিয়াবা হয়। এ উপযুক্ত হেৰি নহলে দিগদাৰেই। আধুনিক- মানে প্ৰযুক্তিবিদ্যা বা এনেকুৱা জৰিয়তে কৰিবলৈ। হলে ভাল বেলেগৰ নিচিনাকে, বেলেগ দেশৰ দৰে। আমাৰনো ইয়াত আৰু সেইয়া সা সুবিধা এতিয়াও- কেতিয়া খেতিয়কে সেইবিলাক সা সুবিধা পাব? কেতিয়া হেৰি হব সেইটো এটা কথা।
উঅ এ যোন অত কটা মেচিন বনোৱা মেচিন চব ওলালে ন।
সেইখিনি ওলাইছে বাৰু, সেইখিনি ওলাব। বাকী, বাকী সুবিধাখিনি পোৱা নাই গ' বেলেগ দেশত। বেলেগ কিমান উন্নত মানৰ খেতি উ উ উ উন্নত মানৰ পদ্ধতিৰে- খেতি বাতি কৰে ন।
নহয় এতিয়া মানে ৰোৱা মেচিনো ওলালে নহয়, ৰোৱা মেচিন কাত- টা মেচিন কিন্তু, এটা কথাটো হ'ল কটা মেচিনটো যোন-
ৰোৱাটো, আমাৰ ইয়াত ৰোৱাটো আছে জানো?
আছে আছে আহিছে এই ইয়াৰ আগৰ বছৰৰ পা আহিছে।
এ দেখিছা? তেনেকে ৰোৱা দেখ- খিছা? অ' মই দেখা নাই অৱশ্যে দেই।
অঁ' মানে কি হৈছে? এই হেৰি এইটো কি বুলি কয়? উম' ৰোৱা কাটা মেচিন টো মানে সিবা আমাৰ তাত কাটি আছিলে।
উম'
কাটি থাকোতে কাটা মেচিন টো কাটেও ইফালে ধানো ওলাই যায় নেকি!
অঁ' সেইটো গম পাওঁ অঁ'।
অঁ তাৰ পিছত মানে গোট- টেই মেচিনটোৱে ধানে চানে জুই লাগি গ'ল নহয়। নাজানো মেচিনটো ডিফেক্টেই আছিলে নে কিয়েই আছিলে? গোটেই মেচিনটো- জুই লাগি গ'ল, আৰু ধান খিনিওতো তাৰ ভিতৰত থকা জ্বলি গ'ল গোট- টেই ধান মানে তাৰ ভিতৰত থকা কি কিনাৰে বাই থকা-
তাত, সেইটো তোমালোকৰ তাত নে কি?
অঁ আমাৰ তাতে।
অ অ, সেইটোতো- কাৰণটো কিবা? নহলে এটা কথা মানে- চিনৰ ধৰা, উপযুক্ত অঁ তেনেকুৱাও হ'ব পাৰে।
সেইটো মানে এদিনতে চাগে বহুত খিনি কৰিলে চাগে। কা মেচিন হ'লেওতো ৰেষ্ট লাগিব সেইটো।
সেইটোতো হয়ে আৰু চলাব জানাৰ লগতো কথা প্ৰশিক্ষণ দিব লাগিব।
আৰু প্ৰথম প্ৰথমবাৰ আনিছিলে সেই মেচিনটোৱে ইয়াৰ আগৰবাৰ মানে সেইবাৰ।
উম।
কিমান জানে কি কৰে নাজানো মানে একদম গোটেই জ্বলি গ'ল আৰু মানে ৰোৱা খিনিও তেনেকে ৰুব নোৱাৰে মানে ভালকে মানুহৰ ৰোৱা নিচিনাকে।
অ
মানে তামিয়ে কৈছে আৰু
উম।
উম কাৰণ আমিতোতো তেনেকুৱা ৰোৱনী বা আমি ইমান কথা নাজানোঁ, হ'লেও নিজে ৰোও যদি ও মানে আৰু ৰুব‌ওঁ মানে মানুহে কিছুমান যোনে নৰুৱে তেওঁলোকে ভাবে মানে সৰ সৰ দিলে সৰ ধান হ'ব, কিন্তু নহয় মানে গছ দুডাল দিব লাগিব, দুডালমান দিলেহে তাতহে বছি গ
সেইটোৱে সেইটোৱে।
জাবৰ সোপা বেছি হৈ লাপ নাই ন, গছজপা গা গছজপা বেছি হৈ পেলাই।
টো লাগিব ন।
উম।
মেচিন এটা ললে তাৰ ব্যৱহাৰৰ মানে যোগ্যতা খিনি থাকিব লাগিব, জানিব লাগিব।
জানিব লাগিব আৰু মানে একে ওচৰৰে ওচৰে দিলে মানুহে বোলে ই আৰু অকণমানান বেছি হওঁক ওচৰেৰ ওচৰেৰ সিটো নহ'ব, অকণমান দূৰত হ'ব লাগিব কাৰণ গছজোপা বাঢ়িবলৈ এটা জেগা পাব লাগিব, তেনেকুৱা হৈ যায়।
উম উম।
আমাৰ খুৰাই মানে কি কৰে, এই যোনটো মানে ধৰক অ ধান চান কাটি হৈ গ'ল নহয় তাৰ অলপ দিনৰ পিছতে মাটি খিনি হেৰি হৈ যায় এ মানে হাল চৰু টাইপ অলপ দিনৰ পিছততো বহাই মানে বাই বাই থয় আৰু। এচাহা এচাহা মাৰি পেলাই, তাৰ পিছত মানে গোবৰ দি থাকে। আমাৰ ঘৰতে গৰু আছে যে ৰাতিপুৱাই মানে আমাৰ উ ঘৰৰ ওচৰত মানে গোবৰ একেবাৰে দম কৰি নথয় মানে, সেই মাটি খিনিত পেলাইগে গৈ।
কিন্তু এটা কথা আজিকালি গোবৰ সাৰেও বোলে কাম নিদিয়া হৈছে, মানে গৰুকো হেৰি কৰা হৈছে যে এতিয়া, এতিয়া গৰু
খাই যে
যি তি খাই মানে কিনা এইবিলাক দানা-চানা এইবিলাক খুৱাই।
উম কিন্তু সেইটোৱে, কিন্তু আমাৰ যেনিবা সেইবোৰ নোখুৱাই আৰু। কাৰণ ঘা-বন ওচৰতে আছে যিহেতু।
উম উম উম তোমালোকৰ সেইটো চাইডে আকৌ ভাল।
ভাল ভাল আমাৰ আমাৰ সেইটো চাইডে ভাল সেইটো সেইটো হ'লে ভাল হৈ থাকে আমাৰ মানে। ইমান অসুবিধা নাই।
উম।
এইটো কাৰণে মানে ভাল আৰু কিন্তু হ'লেও অসুবিধা নহ'লেওঁনো কি হব ন, এই এইটো কি বুলি কয় তথাপিও মানুহে চব মানুহে এতিয়া আমাৰ পথাৰখনতে যেনিবা ধেই ঘাঁহ হৈ আছে। অকল আমাৰ গৰুজনীয়ে নহয় বেলেগৰ গৰুও সোমোৱাই দিব ছাগলী খু- পা সোমোৱাই দিব। আৰু মানুহক যদি কবলৈ যায় মানুহে বেয়া পায়।
বেয়া পায় বেয়া পায়।
আৰু আমাৰ গাঁৱৰ জেগাত মানে কি জেওৰাহে দিয়া যায় ৱাল চোৱাল ইমান নাথাকে কিছুমানৰ আছে বাৰু এইবাৰ। বাকী বিলাকৰ ইমান নাই। কাৰণ গাঁৱৰ জেগাত মানুহৰ মাটি বাৰীতো ডাঙৰ ডাঙৰ- হেৰি থাকে মানে বাউণ্ডৰীটো। ইমান ডা- ঙৰ বাউনদাৰিডাল কেনেকে ৱাল মাৰে মানুহে চবেই। সকলোৱেতো নোৱাৰে। গতিকে আমাৰ পুখুৰীও আছে। এই হাঁহ তাৰপিছত ছাগলী চব-
উম
উম নেদেখাতে সোমোৱাই দিয়ে মানে আ মানুহ গৃহস্থ নাথাকোঁতে ধৰিব নোৱাৰোতে। চব খাই পেলাই সেইটো কাৰণে আৰু। খেতিৰ যিমান উন্নত প্ৰযুক- তি হলেও মানুহে নিজে আগৰ নিচিনাকে খেতি কৰা নিচিনা হ'ব নোৱাৰে।
নোৱাৰে নোৱাৰে আৰু এটা কথা আগৰ উৰ্বৰতা শক্তিটোও বেছি আছিলে আৰু- একেখিনি মাটিতে যেতিয়া বিভিন্ন ধৰণৰ খেতি কৰোঁতে কৰোঁতে সেইটো সকলোৰে ক্ষেত্ৰতে অকল মাটি বুলিয়ে নহয়।
সকলোৰে এটা সময় সীমা থাকে কিন্তু তুমি চাবাচোন সকলোৰে থাকে। চব বস্তুৰে- এটা সময়সীমা থাকে। গতিকে-
এ তাৰ পিছত মানে এই- হেৰি এইটো কি বুলি কয়? এ এতিয়া মানে যোনটো মেচিনে ধান মাৰে-
উম
সেই মেচিনটো দি আমাৰ বুলি নহয় বহুত খিনিয়ে মই দেখি- চো মানুহে মানে বিটা অলপ মানে একে একাষৰীয়া কৰি থৈ দিয়ে মানে। যিখিনি মানে- হেৰিলে এই যে কি বুলি কয় হেৰিলে থোৱা বুলি কয় যে? এই পিছত- সিচিবলৈ থোৱা যোনখিনি আৰু। অ কঠিয়ালে কঠিয়ালে মনলৈ আহা নাই যে কঠিয়াটো কঠিয়ালে থোৱা খিনি- একাষৰীয়াকে থৈ দিয়ে মানে।
অ আচ্ছা।
ভৰিয়ে মোহাৰি বা কিবা এটা কৰি পেলাই মাৰে।
উম
নহ'লে মানে মেচিনে চ হেৰি মাৰিলে বোলে কঠী- য়াটো ভাল নহয় বুলি কয়।
উম।
তেনেকুৱা এটা কথা।
সেইটোতো হ'বই আৰু। তাৰমানে চাহ পতা পিছতে না পায় সেইটোতো। এ তুমি কিবা গম পাইছা?
অ কিবা আৱাজ হৈ হোৱা নিচিনা লাগিছিলে সেইটো কাৰণে।
এ মই মানে চব্জিও কাটি আছিলোঁ যে কাণতে লৈ পেলাই চব্জিও কাটি আছোঁ মানে।
অ
তাৰ মানে সম্ভৱ থালখন থওঁতে তুমি শব্দটো শুনিছা চাগে।
অ অ
আৰু হ'ল বাৰু এতিয়া
অ অ সেইয়াই আৰু গতিকে খেতি কৰোঁতে অকমান আজিকালি সময় সীমা বান্ধি দিলেও মানুহৰ টাইম লাগে মানুহৰ উপায় নাইকিয়া হৈ গৈছে মানে চব ক্ষেত্ৰতে।
কি কৰিবা।
আও ট্ৰেক্টৰ পিছে পিছে দৌৰিব লাগে মানুহ উ মানুহ মানে একদম গাতে লাগি থকা নিচ নিচিনাই নাই ট্ৰেক্টৰ বিলাকৰ কাৰণে মানুহৰ তো কাৰো ঘৰত আজিকালি গৰু নাপায়।
গৰু নাইকিয়া হ'ল নাইকিয়া হ'ল উম
হালোৱা নাই আৰু হালোৱা থাকিলে মানে ভয় কৰে হালোৱা ৰাখিবলে কাৰণ গৰু চুৰ হৈ গৈছে নহয়।
উম
কাৰণ গৰু আপুনি যদি এ এ মানে এটা এটা দুটা হালোৱাৰ দাম মানে এযোৰ হালোৱাৰ দাম আপুনি কিনিব গ'লে এক লাখমান হয়। এক লাখ নব্বৈ হাজাৰ এক লাখ এক এক লাখ দেৰ লাখ সৰুতে কিনিব গলে আপুনি তথাপিও সাত ষাঠি হাজাৰ কমকে হলেও সেই গৰু হাল যেতিয়া আপুনি চুৰ কৰি লৈ যাব তেন্তে আপোনাৰ আকৌ কেনেকুৱা হ'ব বাও পৰিৱেশ গতিকে মানে মানুহ আপুনি দেখা নাই মোবাইলত গোটেই গৰু আৰু নিয়ে ক'ত বুলি ভাবিছে আপুনি
গাড়ীত
সৰু গাড়ী হে মানুহ বহা গাড়ী মানুহ বহা গাড়ীত
এইটো বন্ধ কৰিব পৰা নগ'ল আৰু ন
এইটো নোৱাৰে এইটো নোৱাৰে কাৰণ আম এইটো কোৱা কথা মানে নাজানো বেলেগৰ ক্ষেত্ৰত কিন্তু আমাৰ গাঁৱৰ পৰাটো বহুত গৰু নিছে
উম
বহুত গৰু আৰু নিচে মানে পহৰা দিছে পহৰা দিবলৈ বাধ্য হৈ গৈছে মানে মানুহ
মোৰ বাইদেউ এজনী ঘৰৰ পৰা মাজতে লৈ গ'ল গৰু কেইটামান বৰ সমস্যাৰ কথা হৈছে দেই
অ বহুত ডাঙৰ কথা এইটো অ উপায় নাই আও মানুহে যদি যদি নিজে সেইবিলাক মানুহে বেলেগৰ কষ্ট বুজি নাপায় তেনেহ'লে কি কৰিব আৰু
এই চুৰ কৰি নিয়া হেৰি কেইটাই কেইদিন খাব বাৰু সেইটো নাভাবে
নাই তেনেকে অকল এখন ঘৰৰ পৰাই নিনিয়ে যে বহুত ঘৰৰ পৰা নিয়ে এদিনতে সেইয়াই
কৰা হয় তাকে ভাবো মই কেতিয়াবা
এইটো ইমান সহজ নহয় কাৰণ দুখীয়াৰ কথাও বুজি নাপায় যেতিয়া কাৰণ মানুহে সেই গৰু ছাগলী বিপদৰ সময়ৰ কাৰণে পুহি ৰাখে
কটৰে কষ্ট কৰি খাবলৈ পোৱা নাই এক শ্ৰেণীয়ে চুৰ চাটৰি কৰি পেলাই দেখিছে নে বাৰু
বা সেইয়াই আও
সমাজৰ আৱৰ্জনা এইবিলাক।
উপায় নাই, বাৰু দিয়ক আপুনি বনাওঁক ন!
ঠিক আছে দিয়া বাৰু, উম উম।